আহ।
কোৱা?
কি কৰি আছা?
কি কৰিবা আজি গৰম পৰিছে।
ঘৰতে আছা নেকি?
বাহিৰত পেনে আৰু ভিতৰত থাকিব নোৱাৰি, ভিতৰত একদম ফেনখনো গৰম, গৰম হাৱা দি চলে।
যিহে ৰ'দ মাৰিছে।
মাতটো অকণমান ডাঙৰকে দিয়া।
এতিয়া শুনা পাইছা?
অহ, এতিয়া পাইছো-পাইছো। আহ, বাহিৰত আছে বোলো, বাহিৰত বতাহ দি আছে। বহুত মানুহ মাৰিব নেকি ঠিকেই নাই।
তাকে বাহিৰতো জেগা নোহোৱা হৈ গৈছে হেই
বাই বাহিৰত চব জোৰ ৰ'দেই, ৰ'দ গছলো নাই।
গছ, গছ মানে এইটো তেনেকে গছো নাই অ'। সৰু, সুৰা গছ থাকিলেও ৰ'দ পৰে ক'বা আৰু।
এককতেছা ঘৰতেছা
ঘৰত কোনেবাই বাহিৰত বহি আছো।
অ, বাহিৰত বহি আছা ময়ো একি যি গৰম পৰিছে ভিতৰত থাকিব নোৱাৰি।
তাকে কোনকো যাবও নোৱাৰা হে ইমান
তোমাৰ তুমি যোৱা কথাই কৈছা ঘৰ বাহিৰৰ বাবে ওলাব নোৱাৰি।
তাকেইেতো।
বতাহটো দি আছে বুলিহে মানুহ মৰিলে হৈ দিয়ে।
উম।
খাবা হ'লেনে নাই।
খোৱাবা কৰিলো তুমি কৰিলা?
নাই, নাই, কৰিমহে মোৰ গৰমৰ চ, তাতে মোৰ খাবলৈ মন যোৱা নাই।
তাকে যিহে গম
খাম আৰু অকমান দিন পিছত খাম। কি মানে মামাই কি বনালে?
কি কৈছা? মায়ে, ম কালি বনালে ভাজি, চাটনি, ভাত সেইয়াই।
ঠিকে আছে, ঠিকে আছে।
তোমালোকৰ?
হা?
তোমালোকৰ কি ওলাইছে?
অ, আমাৰ জানো ৰান্ধনীয়ে কি বনাইছে? তই মই গম নাপাওঁ নহয় মই বাহিৰতে আছো।
আচমি আনভ ই নহ নক
নাই, নাই, নাই, নাই, মই নহয়, মই নহয়, মায়ে বনাই আছে।
অল তুমি নেকি ৰান্ধনী।
মই বাহিৰত আছো, মানে বাহিৰত মানে অকনমান হাৱা দি আছে যে ঘৰৰ পৰা অকনমান দূৰত মানে আছো। সাবাত হোৱাৰ পাছত দুটামানত যাম আৰু খাই কৰিকৈ আকৌ আহি যাম।
তাকে ঘৰত থাকিবই নোৱাৰি ন গৰমত।
নোৱাৰি ফেনখনো যি কিবা গৰম, গৰম হাৱা দি চলে।
কি কবাৰ
আৰু টেবুল চেন, চ, চবকে এইবিলাক
ফুৰিব যোৱা নাই ক'তোতে। গৰমত যাব লাগে কি ধুনীয়া গৰম।
উম, হয় দিয়া যাব লাগে যি ধুনীয়া গৰম বোলে। এ, আমাৰ ঘৰ ওচৰতানে পুখুৰী এটা আছে।
অ'।
তাতে কৰ'বাত গৈছো বুলি তাতে গৈ আছো আৰু।
চৰতে যোৱা ভাল।
তাতে গৈ আছো আৰু তাতে মানে ওচৰতে আৰু পহৰীত চব পিছফালে তাত মানে ধনা ছাঁ দি থাকে মানে বতাহ চতাহ দি থাকে ন। তাত গৈ আছোঁ। তাত এনেই বহি শুই কেতিয়া গা ধুৱ মন গ'লে জুপিয়াই দিওঁ পুখুৰীতে।
ঠিকে আছে তোমাল পৰা
তাতে হেৰিযৰি কৈ আছো আৰু এনেই যোৱা নাই ক'তো ফুৰিবলৈ গৈলে।
কি?
যাব নে ক'বাত ফুৰিবলৈ।
এই গৰমত কলৈকো নাযাওঁ অ'।
ম দিয়া আহা।
কব লাগিব।
ক'তবাত গলেও পাগল হৈ আহিব লাগিব।
তাকে ইমান ৰ'দ দিছে বুলি কৈছো নহয় বাহিৰত।
এসপ্তাহ মান হৈছে নেকি একদম মানে হাই ফাই ৰ'দ দিছে।
পুৰা টান ৰ'দ।
বা একদম মানে কৈছো নহয় বেলেগ দিছে। আৰু আছেই জুলাই মাহ ডাল গোটেই ডাল।
গ জুলাই মাহৰ আগষ্ট মাহ লাষ্টলৈকে কন দিয়ে।
হা।
আগষ্টলৈকে অকমান সময় দিব আৰু।
অ', আগষ্ট নাই আগষ্টলৈ অকণমান অকণমান মানে থাকিব ৰ'দো কিন্তু কমিব অকণমান।
উ
কিন্তু জুলাই মাহটো একদম ফাটাফাটি দি থাকিব।
গৰম বন্ধ পৰিছে যে।
গৰমবন্ধ এনে বুলি এনেই নাম দিয়া নাইতো।
ফুৰিব যাব দিছে না গৰম বন্ধত।
হা।
মোমায়েকৰ ঘৰত ফুৰিব যাব দিছে ন গৰম বন্ধত সেইকাৰণে ৰ'দ দিছে।
গোৱা বহুত ৰ'দ। মানে মানুহ থাকিব নেকি গাত দিনটোত ন তিনি বাৰ মান ধুলোৱে নেকি।
তাকেই সূৰ্য দেৱতাক গৈ ক'ব লাগিব আৰু।
হয়, য়া সূৰ্য্য দেৱতা এটা পানী ঢালি দিব লাগিব বহুত গৰম হৈছে।
নহলে নহ'ব আৰু।
আগৰ দিনতে ভাল আছিলে গছ চছ আছিলে কৈছে এতিয়া চব গছ চছ কাটি কৈ অৱস্থা নাই।
আমাৰ যে গছৰ তলত বহিব লগা হ'লে মানে এনেকোৱা দূৰলে খোজ কঢ়ি যাব লাগিব ন মানে গৈ মানে এনেই যোৱা নিচিনাহে হয়। কিয় আহিছিলো মই পথাৰৰ ওচলৈ যাব বহুত দূৰ কৰি যায়।
অ', তোমালোকৰ ঘৰ এনে পিছফালে পথাৰ চথাৰ নাই।
উমহো মানুহৰ ঘৰহে আছে।
আহ আচ্ছা মেইন ৰাস্তাৰ ওচৰত নেকি তোমালোকৰ ঘৰত।
উম।
অ', আমাৰ নিচিনা একে আমাৰ মেইন ৰাস্তা গাড়ী ভো ভোুৱাই গৈয়ে থাকে। গছ এডাল কৰিবলৈ নাই।
তাকে বাহিৰত আকৌ ওলাই যাব মনেই যোৱা নাই এ এনেকুৱাই টান ৰ'দত দিছে বুলি।
বাহিৰত গছ এডালো নাই মই মানে ওচৰতে একো হেৰি এটা আছে। পুখৰীৰ নিচিনাই আছে তাতে বহি আছোহি।
ক'বা।
আহ মেইন ৰাস্তাতটো এনেও গছ চছ নাথাকে বাৰু।
মাহত ক'লে গ'ল তোমালোকৰ।
অ', মা হ'ত মা হ'ত ঘৰত আছে মই অকণ ওলাই আহিছো মানে।
অ'।
আহ, বহুত গৰম অ', তোমালোকৰ মা হ'ত।
আমা ঘৰতে
অ', পঢ়ি আছা তুমি?
কি কৈ আছা?
তুমি পঢ়ি আছানে?
অ', পঢ়ি আছোঁ।
মাতটো অকনমান য
অ', পঢ়ি আছোঁ বোলোঁ।
অ', এতিয়া আহিছে। গাত বল নাথাকা নিচ
নাই মাতটো ভাঙিঁছে মোৰ।
অ', চৰ্দি।
চৰ্দি এই যে ভাওঁনা চাব গৈছিলোঁ লগৰ এজনী ঘৰত।
অ', আচ্ছা ভাওঁনা ভাওঁনা বাৰু শুনি আছোঁ বাৰু। ভাওঁনা নামটো শুনি আছোঁ বাৰু।
অ', সেই ভাওঁনা চাব গৈ তাতে পানী খালোঁ। পানী চেঞ্জ হ'ল।
এ, কিহৰ ভাওঁনা পিছে? আমাৰ হ' অ', আমাৰ হয় মানে আমাৰ ভাওঁনাত মানে এনেকে নহয়। মানে এটা মাহ আছে মাহটোতহে হয়। আহিন মেলা যেনেকে এতিয়া আহিনত হয় ন।
অ', অ'।
কে মানে আৰু।
তাকে দুদিন চালোঁগৈ।
অ', দুদিন পাতিছে।
দুদিন।
অ'। ঠিকে আছে। এতিয়া চৰ্দি উশাহ ল'ব পৰা নাই।
উশাহ এয়াহে ৰ'দৰ কোবত
গৰম ফালে
সেইটো আৰু কি আৰু। বে সূৰ্যটোত দিয়া ন ভালকে দি আছে। কিন্তু মানে আমাৰ মুৰ্খামি গম পাইছ নে নাই? গছ চছ কাটি কৰি হেৰ পেলাইছে।
এ, এতিয়া গছ ৰুঁব লাগিব বুইছ অহা বছৰলৈকে হ'ব
এনে যিটো ৰা আগতে ৰ'দ দিছিল না সেইটো ৰ'দে দি আছে, কিন্তু মানে গছ চছ কাটি কৰি হেৰি কৰিছে ন অ', সেইকাৰণে
বহুত আগৰ নিচিনা নহয় আগৰ নিচিনা গছ চছটো আছিলেই, এতিয়াতোঁ একেবাৰে নাই।
কি ক'বা উপায় টো নাই। মানুহে গছ কাটিয়ে পেলাই সৰি বনায়। এতিয়া গেছৰে যি দাম হৈছে।
সেইটোৱে গুৱাহা আ গুৱাহাটীত যে চব যে পাহাৰত চব ৰাস্তা বনালে।
ৰাস্তা বাইছে ন?
চব গুৱাহাটীত চব ৰাস্তা বনাই পেলালে পাহাৰ কাটি কাটি।
কি ক'বা উপায় নাই আৰু।
উফ, অ', কি ক'বা মানে।
তুমিতোঁ গুৱাহাটীত থাকা ন?
হা অ'।
গোৱাঁত চাগে আৰু গৰম পৰিছে।
থাকিবই নোৱাৰি তুমি গৰম কথা কৈছা হে নে?
গুৱাহাটি ঠাণ্ডা দিনতো অলপ গৰমেই হৈ থাকে ন। ইমান ঠাণ্ডাতো নপৰে। গ, পাই গুৱাহাটীখন বদলাই দিয়া আৰু।
হয় দিয়া যি গৰম পৰে ন মানে ৰ'দটো কিন্তু এনেকে ডাইৰেক্ট নপৰে গম পাইছা নে নাই।
নকয় নেকি।
ৰ'দটো যে ডাইৰেক্ট নবৰে আকাশখন যে কল্লা তাৰপিছতে গোপ-গোপনী নিচিনা গৰমটো। মানুহ মৰি যাবলৈকীয়া গৰম মানে থাকিব নোৱাৰিম বুলি কলো নহ।
উম।
আহ কি কবা ৰৈয়াই পাহাৰকে এটা, এটা অংশ গৰম হৈ আছে।
হয়, নেকি। গুৱাহাটীত একলেনত যোৱা ধুনীয়াকে কি ধুনীয়া তাত গৰমত দিয়া।
কালি কেনে গৈ আহিছোঁহে।
আহিছাহে নেকি গৈ।
গৈ আহিছো হে।
অ, গৰম ন।
মানুহ জেগা নোহোৱা হৈছে আৰু।
কি, কবা এইফালে হেৰি, চেৰি যাব লাগিব এইটো মানে কি বুলি কয় ন আহ কাৰ্বি-আংলং ডিষ্ট্ৰিক্ট যে এইটো উম, ৱাটাৰ ফলছ ৱাটাৰ ফল থাকা
অ, তেনেকুৱাত
ঠাণ্ডা পানী পুৰা ঠাণ্ডা হ কে ন পানীখিনি এনেকুৱা চাপা নলা বা ভালুকপুং কাক
অ, যোৱা ধুন জা তাতে
তেনেকে ঠাণ্ডা দিব পুৰা গা ধুই আহিবলৈ ভাল। কি আৰু পাঁচ মিনিট সময়হে গা ধোৱা ঠাণ্ডা লাগিব আকৌ গৰমেই।
সেইটো।
ক'বাত গৈছা নে নাই পিছে এনেকুৱা ঠাণ্ডা, ঠাণ্ডা জেগা।
যোৱাই নাই সেই
এই গৰমত মানে বাটলে ওলাই যাবলৈ খং উঠে।
ঘৰৰ ওচৰত এনেকুৱা হেৰি নাই নেকি মানে একদম বতাহ, চতাহ মজাকে দি থাকা।
নাই।
কাপোৰ, চাপোৰ লবলৈ গৈছিলোঁ আগতে এতিয়া বিহাৰত
কাপোৰ মেলি শুই আহিছোৱা।
অ, কাপোৰ ধুবলৈ যাও প গা এনে যাও আৰু ফুৰিবলৈ যোৱা নি হয় আৰু এতিয়া পানীও হৈ আছে না পানী বাঢ়ে।
দূৰ নেকি অলপ।
এ, নহয় পথাৰেদি গুচি গলে হ'ল।
আচ্ছা। হ, বহুত গৰম দিছে। থাকিব পাৰো নাই এতিয়া শুনা ৰুমৰ ভিতৰত এ চি লৈ আছো নহয় ৰুমৰ দৰ্জাখন মাৰিবলৈ যদি বাহিৰত গ'লো।
অ'।
একদম মানে কেনেকুৱা লাগে জানে গৰম গোটেই যিমানখিনি গৰম আছে যে মোৰ গাতে লাগিলহি নেকি
বাকী নকবা আৰু বিচনী মাৰি থকা থাকা। বিচনী হাৱা টো কিন্তু ভাল।
অ বিছিনিহ বিছিনিহা কি ন মানে গছ গছ চছ এনেকে খাব বতাহটো মাৰিলে আৰুও মজা
উম হম
একদম ঠাণ্ডা ঠাণ্ডা হাৱা টো আহে এ ভিতৰত ভিতৰৰ নিচিনা নহয় কিন্তু গছ গছ নল পাত এটাও লোৱা নাই
ভাপত দিয়া ন তেনে
হ'ব দিয়া পিছত ফোন মাৰিম